হেল্ল' অ ভালনে
অ ভাল তোৰ ভাগ
ভাল ভাল ঘৰতে নেকি
অ এই ঘৰতে আছো আজি দেওবাৰ
আহ আহ
এয়া আজৰি হৈ আছো অ কৰিলো তই
অ এই নাই নাই মই জেঠাইতৰ কথা আছো
অ কেতিয়া আহিলি
কি
অ যঠডখৰ ক'ত আছিলে তহঁত
এই টাউনতে ওচৰতে
অ
হা
কি কৰি আছো এতিয়া
এ এনেই বিচনাতে ক্ৰিকেট খেলি আছো মোবাইলত
অ মোবাইলত ক্ৰিকেট খেলিছো মই বোলো ত বিচনাট আৰু কেনেকে খেলিছ
এনে মোবাইলত
অ অ অ ৰিয়াল ক্ৰিকেট নে
আহ
আহ ময়ো আনিব লাগিব খালি মই অলপমান নাজানো আকৌ কন্ট্ৰলিংবোৰ
মোক এই মাল্টিপ্লেয়াৰ খেলোতে অলপ দিগদাৰী হয় অলপ টান মানে বহুত
অ মানে হেৰি অনলাইন খেলোতে ন
অ টান হয়
অ মই আকৌ হে মোবাইল গেম বৰ কে ণে খেলো পিচি গেম খেলো
অ অ অ ময়ো ইমান নেখেলো কেতিয়াবা মাজে মাজে সমব পাললেহেটো
অ বাকী খবৰ খাতি ভালনেে
ভাল ভাল
অ ঘৰলৈ কেতিয়া আহিবি
ঘৰলে এ পৰীক্ষাটো গৈ লক আৰু
অ আমাৰ ককাহঁত আছে, সেই টিভি চাই আছে।
অ অ তাৰপৰা কথা এটা কণে মাৰিলো।
অ, কচোন।
সেই বৰসভাও আহি আছে নহয় আমাৰ গাঁওত।
অ বৰসভা পালেহি আৰু। তাকে হেৰি তোৰ আহিবি নহয় তই বৰসভা হলে।
যাম যাম।
অ, এই ভাওনা এভাগো পাতিছে।
অ বয়োজষ্ঠ মানুহ সকলেও কৈছে অলপ চোৱা চিতা কৰি দিবলৈ গোটেইখন।
অ লাগি দিব লাগিব সেই তই আগদিনাখনেই গুচি আহিবি তাৰপিছতে পাছদিনা ৰাতিপুৱাৰ পৰাা লাগিব লাগিব আৰু।
লাগিব, লাগিব। তাকে সেই ভাওনাখনো মানে ভালকে যাতে হৈ যায়। তাকে।
অ সেইটোৱে ৰাতিটো কষ্ট হ'ব অলপমান কিন্তু আৰু ৰাইজৰ কাৰণে সিমান খিনি কৰিব লাগিব ন।
অ অ তাকে এতিয়া ভাওনাৰ আখৰা টোও চলি আছে ছাগে?
আখৰা চলি আছে তাকে, তই ভাও এটা ল'ব পাৰিবি নি?
কিবা।
এ জানো কৈছিলে কিবা ভাও এটা বাঢ়ি আছে ভাৱৰীয়া নাই।
বৰ বেছি ডাঙৰ হ'লে নোৱাৰোঁ, সৰু হ'লে পাৰিম।
আহ সৌভাৱেই হ'ব।
অ, তেতিয়া সুধিবাচোন কি?
অ তই যদি দুদিন যদি আগতে আহ তেতিয়া প্ৰেক্টিচ কৰি ল'ব পাৰিবি ভৰসা দিনাখন আৰু।
অ, অ বেছি দীঘল নহ'লেও কথা নাই বা বাক্য বেছি নাথাকিলেও
অ, বচন বেছি নাথাকিলেই হ'ল।
উ সেইটো।
অ, তাৰ পিছতে বাকী এ মানে কি বৰ সবাহৰ কাৰণে পইচা তুলিছে ন, সেইখিনিও দিব লাগিব, সেইখিনি আমাক তুলি দিবলৈ কৈছে।
আহ অ কেতিয় পৰাা তুলিবা।
ত' আমি আৰম্ভ কৰিম আৰু এই এ আজি সন্ধিয়া মিটিং এখন দিব, মিটিংখনৰ পাছৰ পৰা সিদ্ধান্ত লম আৰু কি কৰোঁ?
অ, অ, অ, অ মিটিং। ঘনত কি কৰা জনাবা মোক তেতিয়া ময়ো সহায় কৰি দিম আৰু গৈ পেলি।
অ, জনাম জনাম।
অ, এতিয়া বৰ সবাহ ৰাতিপুৱাৰ পৰাতো একদম পুৰা ভালকে লাগি দিব লাগিব সেই বৰ সবাহৰ দিনা।
অ, লাগি দিব লাগিব।
বয়োজ্যেষ্ঠ মানুহখিনি এয়া যিহেতু গম ৰৰু বেছি।
অ। সেইটোৱে নোৱাৰে মানে গৰম গৰমত এতিয়া আমি যেনেদৰে লাগি থাকিব পাৰো সেই তেখেতলোকে নোৱাৰিব নহয়।
সেইটোৱে মোৰ চুখ হাই পৰ পঢ়িও যাব পাৰে
অ সেইবোৰে সেইবোৰে কথা আছে আৰু তোৰ এ স্বাস্থ্যতো আমাৰ নিচিনা ভাল নহয়, নহয় আজিকালি মানুহবোৰৰ।
হয় হয় আমি স আ আমি সে সেই যে আমি ডেকা কাৰণেহে ইমানটো হেৰি কৰিব কওঁ কন্তু পৰা যেষ্ট সকলে নোৱাই নহয়
উ আমাৰও এটা সময় আহিব
বতৰ কেনেকুৱা আহেফালে বতৰ কেনেকুৱা সেইফালে বৰষুণ দি আছে নি?
বৌ
কোন বৰ কোন নাই দিয়া বাৰু
অ আমাৰ ফালে পুৰা বৰষুণ।
ডাৱৰীয়া মানে একদম পুৰা। হা?
অ আমাৰ আমাৰ পুৰা হুৰহুৰে ঢালি আছে।
অ অ অ অথনি মালৈ ফোন কৰোঁতে কৈছে বৰষুণ পু়ৰা ঢালিছে।
অ পুৰা একদম মই বৰষুণতে তিতি তিতি ছাগলী কেইটা আনিছোঁ গে আৰু পথাৰৰ পৰা। হেল্ল'
অ এই বৰ সবাহৰ পিছত যে
অ
বয়োজ্েষ্ঠসকলক যে আমি তীৰ্থ ভ্ৰমণটোলৈ নিম বুলি ভাবছিলো গুৱাহাটী
অ তাকে সেই তাৰ কথা মই হেৰি গাড়ীৰ লগত পাতিলো নহয় তাৰিছতো আমি পোন্ধৰ তাৰিখে ভাবিছোঁ।
হেল্ল'
হেল্ল'
হেল্ল'
ঊননিছ নে